অহ কি কৰিছ
নাই একো নাই আৰু এনেই আছোঁ বাৰাণ্ডাতে বহি আছোঁ তই কি কৰি আছ।
ময়ো এনেই আছোঁ! অলপ আগতে মানে হেৰি কৰি আহিলো আৰু,
আৰু অলপ আগতে
কি?
ময়ো অলপ আগতে মানে খোজকাঢ়ি আহি এনেকে বহি আছো বাৰাণ্ডাতে।
বাপৰে আজিকালি দেখোন তই সদায় খোজ কাঢ়িবলৈ আৰম্ভ কৰিছ।
অঁ, মানে ডাক্তৰেও কয়! আৰু মা দেউতাও কৈছিল কি মানে অলপ ব্যায়াম কৰিব লাগে! আৰু আগতে দিনটোৰ মানে বেছিভাগ সময় বহিয়ে পাৰ কৰিছিলোঁ মোবাইল চায়ে পাৰ কৰিছিলোঁ এতিয়া মানে অলপ স্বাস্থ্যৰ, ওপৰত মানে দায়িত্ব আহি পৰিছে!
উম তই এইটো মানে সঁচা কথা ক'লে আজিকালি মানে বহুতৰে সমস্যা হৈছে এইটো। কলেজ, অফিচ, মোবাইল মানে সকলোতে বহি বহিয়ে সময় পাৰ হয়! তোৰ খোজ কঢ়া মানুহ লগত, মানে মা দেউতাৰ লগত তোৰ সময় কটোৱা বন্ধু বান্ধৱীৰ লগতো লগ ওলাই যোৱা এইবোৰ নোহোৱাই হৈছে খালি ফোন খালি ব্যস্ত এইখিনিয়ে আৰু
অঁ আৰু তাৰ ফলত মানে শৰীৰটোও মানে এই এলেহুৱা হৈ গৈছে অল স যেন লাগে! আৰু অলপ কাম কৰিলেই মানে ভাগৰ লাগে!
উম তই ঠিকেই কৈছ দেই মোৰো একেই অৱস্থা মই মানে ভাবিছিলো কি হয়তো বেছি কাম কৰাৰ বাবে, এনেকুৱা হৈছে কিন্তু পিছত বুজিলোঁ যে ব্যায়াম নকৰাৰ বাবেও এনেকুৱা হয়!
অঁ সেইটোৱে আমি মানে স্বাস্থ্যৰ কথা তেতিয়াহে ভাবোঁ যেতিয়া অসুস্থ হওঁ। এনেই কিন্তু সুস্থ থাকিলে বা, অঁ, ভালদৰে চলা ফুৰা কৰি থাকিলে তেতিয়া কিন্তু আমাৰ স্বাস্থ্যৰ কথা ভাৱেই নাহে আমি, খাদ্য যি টি খাই দিওঁ বা স্থাই স্বাস্থ্যৰ ওপৰত আমি। একো ন কামেই নকৰোঁ! কিন্তু যেতিয়া আমি অসুস্থ হ'বলৈ ধৰোঁ তেতিয়া আমি মানে এনেকৈ কৰোঁ কি আমি বেযা, ব্যায়াম কৰিব লাগিব খোজকাাঢ়িব লাগিব তেতিয়াহে আমাৰ মনত পৰে!
ঠিকেই কৈছ তই দে মানে আচলতে স্বাস্থ্য ভাল থাকিলেহে মানে। জীৱনৰ সকলো কাম ভালদৰে আমি কৰিব পাৰিম নহলে আমি একোৱে কৰিব নোৱাৰিম।
অঁ সেইটোৱে আৰু এটা কথা শুনিছোঁ নহয় হেল্থ ইজ অঁ, ৱেলথ বুলি আগতে এই কথাটো মানে সাধাৰণ বুলিয়েই, ভাবিছিলোঁ কিন্তু এতিয়াহে ইয়াৰ মানে, আচল অৰ্থটো মই বুজি পাইছোঁ মানে স্বাস্থ্য ভালে থাকিলেই আমি থাকিলে। কামবোৰ কৰিব পাৰিম আৰু কামৰ পৰা। ভালকৈ কাম কৰিলেহে আমি উপাৰ্জনো কৰিব পাৰিম সেইটোৱেই কথাটো,।
উম, সেইটো হয় এতিয়া চাহা হা তোৰ ওচৰত বোলে বহুত বেছি ধন সম্পত্ত,। কি বহুত আছে থাকিবও পাৰে কিন্তু যদি তোৰ স্বাস্থ্যটো ভাল নাথাকে! ধন সম্পত্তিৰ মূল্য টো কি মই ভাবো স্বাস্থ্যটো ভাল থাকিলেহে সেইবোৰক। মূল্য আহে! যিমান দুখীয়া হওক এতিয়া দুখীয়া ঘৰৰ বোলে সিহঁতৰ বোলে একোৱেই নাই! কিন্তু সিহঁতৰ যদি তোৰ স্বাস্থ্য টো সিহঁতৰ ভাল আছে। এটলিষ্ট সিহঁতে কিবা এটা কৰি খাব পাৰিব ভৱিষ্যতে আৰু। হ'ব পাৰিব যদি সিহঁত, ত স্বাস্থ্যটো ভাল থাকে কিন্তু ধনী হৈ যদি তোৰ স্বাস্থ্যটো বেয়া থাকে! তেন্তে, তইত তোৰ একো কৰিব নোৱাৰিবি মূল্যয়ই নাথাকিব তোৰ পইচা চইচা থাক ধনী সম্পত্তিৰ।
অঁ সেইটোৱে ঠিক কৈছ! কিন্তু তই আগতে মই মানে ৰাতি, তি বহুত দেৰিলৈকে মোবাইলো ব্যৱহাৰ কৰিছিলোঁ, আৰু সেইটো কাৰণে টোপনিও কম হৈছিল আৰু। টোপনি ক্ষতি হ'লেতো মানুহৰ স্বাস্থ্য বেয়াই হয়। আৰু মোৰ মানে মোবাইল চাৰ বাবে তেনেকুৱা হৈছিল।
একদম মানে তই ঠিক কথা কৈছ এইটো মোৰো অভ্যয়াস আছিল। মানে কেতিয়াবা ভাবো কি পাঁচ মিনিট চাম,। কেনেকে পাঁচ মিনিটৰ পৰা দহ মিনিট বিশ মিনিট আধা ঘন্টা এক ঘন্টা হৈ যায় মই গমক। নাপাওঁ কিন্তু যেতিয়া তই পঢ়িবলে বহিবি কিন্তু উহু। পঢ়িবলৈ যদি বহত এনেকুৱা লাগিব কি সময়তটো নাযায়ে নাযায়। কিন্তু মোবাইল চালে কেনেকে গুচি যায় কিবা, ধৰিবই নোৱাৰিম মোৰো একেই অৱস্থাটোৰ। কিমান কেনেকে সময় পাৰ হৈ যায় ময়ও মানে কবকেই নোৱাৰো!
অঁ আৰু টোপনি ক্ষ ক্ষতি হ'লেও মানে, পিছদিনা পুৱা উঠিবলৈও কষ্ট হয় গোটেই দিনটোয়ে মানে গাটো বেয়া লাগি থাকে! তে অলহ লাগি থাকে।
উম সেইবাবে মানে মই এতিয়া অলপ অলপকে চেষ্টা কৰা হৈছো আৰু। কি ৰাতি অলপ সোনকালে শুবল লাগে!
অঁ সেইটো কিন্তু ভাল অভ্যাস হয় আৰু, এই ডাক্তৰসকলেও কয় যে এজন মানে অ প্ৰাপ্ত বয়সস্থ মানুহে ভাল এটা টোপনি ল'ব লাগে। আ-অকল মানে ব কষ্ট বুলি নহয় সৰু ল'ৰা ছোৱালীবোৰ বা যিমানেই নহওক পঢ়াৰ কাৰণেও বেছি ৰাতিলৈকে থাকিব নালাগে আৰু মোবাইল চাইও বেছি সময়লৈকে থাকিব নালাগে। মানে সময়ত টোপনি মাৰি যাব লাগে আৰু পোৱা সময়ত উঠিব লাগে। যদি আমি ৰাতি সোনকালে টোপনি মাৰোঁ পুৱাও সোনকালে উঠিব পাৰিম। ৰাতি যদি আমি দেৰিকৈ টোপনি মাৰোঁ তেতিয়া পোৱাা উঠোতেও আমাৰ কষ্ট হয় আৰু দেৰিও হয়। সেইটোৱে আমাৰ কাৰণে স্বাস্থ্যৰ বাবেও বেয়া হয়।
উম তই ঠিকেই কৈছা। কিন্তু কব গ'লে কেৱল টোপনিয়ে জৰুৰী নহয় দেই আমি যদি ভালকে খাদ্যটো নাখাওঁ, তেন্তে আমাৰ স্বাস্থ্যটো বেয়াই থাকিব। মই ভাবো খাদ্যও খোৱা সিমানেই জৰুৰী যিমান টোপনি হয়।
সেইটো কিন্তু হয় আৰু এইটো মই মোৰ মানে অভিজ্ঞতাৰে ক'ব পাৰিম আগতে মই মানে বাহিৰৰ খাদ্যবোৰ মানে ফাষ্ট ফুড বহুত খাইছিলোঁ আৰু এতিয়া সেইবোৰ অলপ মানে কমাই দিছোঁ সেই ফাষ্ট ফুডবোৰ খাই মানে মোৰ অলপ স্বাস্থ্যও বেয়া হৈছিল, যেতিয়াৰ পৰা মই এৰিছোঁ তেতিয়াৰ পৰা অলপ মানে স্বাস্থ্যটো ভাল হ'বলৈ ধৰিছে বা মোৰ বেমাৰ-আজাৰো অলপ কমকৈ হয়। সেইবোৰ খোৱাৰ বাবে মোৰ মানে বেমাৰ-আজাৰো হৈছিল।
উম তই ঠিকে কৈছ মইয়ো আগতে একে পিজ্জাই বাৰ্গাৰে এইবোৰ বহুত খাইছিলো আৰু মই বহুত বেছি ভালো পাওঁ। কিন্তু শৰীৰটোতোতো ক্ষতি হয় ন শৰীৰটোকতো ক্ষতি কৰে ফাষ্ট ফুডে। তেতিয়া মানে এতিয়া কমাই দিছো নাখাৱে। তোৰ ধৰি ল এমাহত এটা এবাৰ খালোঁ, বা বহুত দিনৰ মূৰত খাওঁ মই ঘৰৰে খাওঁ আৰু বহুত দিনৰ মূৰত খাওঁ ফাষ্ট ফুড।
অ সেইটো বহুতদিনৰ মূৰত এনেকে খাব পাৰেই। কিন্তু মই মানে আগতে বহুত খাইছিলোঁ যে সেইবাবে মানে এৰিয়ে দিছোঁ এতিয়া বৰ্তমান আৰু সেইবাবে এতিয়া মানে ঘৰতে বনোৱা খাদ্যই বেছি খাওঁ মই।
উম আৰু যদি মই ক'বলৈ যাওঁ ঘৰত বনোৱা খাদ্য মানে খাদ্য সাধাৰণতে তোৰ মানে স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয়। তোৰ তেন তেল মচলা এইবোৰ কম থাকে আৰু তেল যদি দিয়েও তেল দি বনালেও সদায় তেল সদায় চেঞ্জ কৰি থাকে, কিন্তু দোকানত এনেকুৱা নহয়, সেই এদিনৰ তেল কিমান দিন এবাৰ তেলটো ঢালি কিনে কিমান দিন ব্যৱহাৰ সেইবোৰে আমি খাওঁ। সেইকাৰণে আমাৰ স্বাস্থ্যটো বেয়া হয় আচলতে।
অ এটা তেলে অ সেইটোৱে এটা তেলেই মানে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে আৰু সেইখিনি কেতিয়াও শেষেই নহয়, অলপমান যদি কমি যায় তাত আকৌ তেল ঢালি দিব সেইখিনি মানে তেনেকেই আমাৰ স্বাস্থ্যবোৰ বেয়া হৈ যায়। আৰু শাক-পাচলি, ফল-মূল এইবোৰ নিয়মীয়াকৈ যদি ঘৰতে খাই থাকোঁ, এইবোৰে আমাৰ স্বাস্থ্যটো ভাল কৰিব কিন্তু।
ঠিকে কৈছ দে তই। মোৰ মানে দেউতাই সদায় কয় কি আজি যদি ভাল খাদ্য কাইলৈ আৰু ভাল স্বাস্থ্য ক এইটো কথা মানে মোৰ দেউতাই কৈয়ে থাকে। ভাল খাদ্য খাবি তেন্তেহে ভাল স্বাস্থ্য হ'ব।
এই কথাটো কিন্তু একেবাৰে সঁচা দেই।
উমঁ বাৰু তই যোগ ব্যায়াম কৰিছনে এনে কৰিছোঁ নেকি?
সদায় যদি কৰিব নোৱাৰোঁ তথাপিও সপ্তাহত মানে চাৰি পাঁচদিন কৰোঁৱেই মই।
অঁ ঠিকেই কেনেকুৱা লাভ পাইছ কৰি কিনে মানে কি কি মানে কিবাতো তই মানে এনেকুৱা চেঞ্জেছ দেখা পাবি তোৰ শৰীৰত কেনেকুৱা কি পাইছ।
আ বহুত খিনিয়ে মই মানে অনুভৱ কৰিছোঁ বহুতখিনি পাৰ্থক্য মই অনুভৱ কৰিছোঁ আগতে সোনকালে মানে ভাগৰি গৈছিলোঁ কিবা এটা কাম কৰিলোঁ বা আ চিৰিৰে ওপৰলৈ উঠি গ'লোঁ তেতিয়াই মোৰ আহ ভাগৰ ধৰি ভাগৰ লাগিছিল। কিন্তু এতিয়া মানে যোগ ব্যায়াম কৰাৰ পৰা অলপ সেই আগৰ মানে ভাগৰুৱা অনুভৱটো নহয় এতিয়া শৰীৰটো অধিক অধিকভাৱে মানে সতেজ লাগে আৰু। আৰু কামবোৰো সহজে কৰিবও পাৰোঁ।
আৰু ক'ব গ'লে ময়ও জান বহুত দিনৰ পৰা আৰম্ভ কৰিম কৰিম বুলি কৰিবই পৰা নাই। এতিয়া ভাবিছো আৰু তোৰ কথাখিনি শুনি কালিৰ পৰাই চাগে মই কৰিম। কৰিব লাগিবয়ে আৰু তোৰ কথা খিনি শুনি এনেকোৱা লাগিছে।
অঁ মানে আৰম্ভণিতে অকণমান হ'লেও কষ্ট হয় বাৰু। পোৱা উঠা অভ্যাসটো যেনেকৈ আমাৰ কষ্ট হয় সেইটোৱে মানে যোগ ব্যায়ামো- আৰম্ভ কৰিবলৈ অলপ কষ্ট হ'ব কিন্তু- আৰম্ভণিতে যেতিয়া তই আৰম্ভ কৰিবি। মাথূ দহ মিনিট কৰিলেই মানে হ'ব আৰু যথেষ্ট সেইখিনি আৰু লাহে লাহে মানে সময়বোৰ বঢ়াব পাৰিবি।
উমঁ ঠিকে কৈছ। আৰু মানে যোগ ব্যায়াম কৰিলে অকল শৰৰে শৰীৰটোৱে তোৰ মানে শৰীৰৰ কাৰণে নহয় তোৰ মনটোও ভাল থাকে মনটো- ভাল থাকে আৰু চবৰে লগত কথা পাতিও ভাল লাগে। এনেকুৱা নহয় কি অকল স্বাস্থ্যত এতোয়ে ভাল ৰাখে কিন্তু মনটোও ভাল ৰাখে।
এইটো হয় কিন্তু আৰু যোগ ব্যায়ামৰ এটা ডাঙৰ উপকাৰ হৈছে মানসিক শান্তি মানসিক শান্তিও দিয়ে।
উমঁ তই ঠিকেই কৈছ। কিন্তু আজিকালি মই দেখিবলৈ পাইছো তইও চাগে দেখিবলৈ পাইছ কি বহু মানুহ এনেকুৱা আছে যিবোৰ মানসিক চাপত ভুগি আছে।
অঁ পঢ়া শুনা চাকৰি পৰিয়াল বা ভৱিষ্যতৰ চিন্তা এইবোৰে মানে বহুতেই মানসিকভাৱে অশান্ত কৰি তুলিছে।
উমঁ! আৰু যদি মোৰ কথা ক'বলৈ যাওঁ মইয়ো কিন্তু কেতিয়াবা পৰীক্ষাৰ সময়ত বহুতে বেছি টেনশ্যন লওঁ বহুতে বেছি টেন্যনত থাকে। মানে তোৰ কেনেকুৱা হৈ যায় এতিয়া মই যদি কবলৈ যাও- এতিয়া মই আগৰ পৰা নপঢ়োঁ। পঢ়ো নপঢ়াৰ কাৰণে বহুত বেছি হৈ যায় ষ্ট্ৰেছ বাঢ়ি যায় এনেকে। পৰীক্ষাৰ আগদিনালেকে ৰখি থাকে সেইকাৰণে আৰু এইবোৰ হয়।
এইটো মানে স্বাভাৱিকেই কিন্তু টেনশ্যন বেছি হ'লে স্বাস্থ্যৰ ওপৰতো অলপ প্ৰভাৱ পৰে ইমান বেছি টেনশ্যন ল'ব নালাগে।
উম ঠিকে কইছা। এতিয়া মন ভাল নাথাকিলে তোৰ কোনো কামত মনো নবহে দেচোন
অঁ সেইটো হয় মানসিক স্বাস্থ্যৰ যত্ন লোৱাটোও জৰুৰী হয়
বাৰু এতিয়া ঠিক আছে মই তোৰ লগত পিছত কথা পাতিম।
অঁ অঁ বাৰু ঠিক আছে বাৰু।